এনে। শুনিছেনে? শুনিছেনে?
অ', শুনি আছো- শুনি আছো, কোৱা?
কি কৰি আছে?
নাই এনেই অলপ শুই আছোঁ আজি বতৰটো অলপ সেমেকা ন? স আৰু গৰু ওলাই যাব মন নাই আৰু মানে চব হয় বোকা ব হৈ আছে বৰষুণ দি আছে কাৰণে।
হয়-হয়-হয়।
যোৱা নাই আৰু যাম আৰু গধূলি হলে।
হয়-হয়-হয়, মই এনে, শুই আছোঁ মানে বৰষুণ না চাই ৰ হয় বৰষুণ দি আছে কয়লৈ যাব নোৱাৰা বোকা পানী চাই ৰ হয়।
হয়' হয়' হয়। মানে এনেকুৱা হৈ আছে আৰু কিবা বুলি ক কিবা ক'ব খুজিল অ ভাত, চাহ, ভাত কিবা খালানে?
চাহ-চাহ খালোঁ মই, ভাত খোৱা নাই ৰবা তুমি খালা?
মই চাহ খালো মানে মোৰ চাহ মানে মই পুৱা ভাত খোৱা নাই আৰু পুৱা মানে পুৱা খালো কি আমাৰ মায়ে ৰুটি বনালে ৰুটি খাল ৰুটি আলু ভাজি আৰু মই এ ডিমা খালো তাৰ পিছত উঠি এ অলপ তাই মানে পঢ়িলোঁ পঢ়ি উঠি আৰু ঠিক এতিয়া চাহ খালোঁ আৰু। বোলো গৰম বন্ধ চলদি আছে। কলৈ ক'ৰবালৈ নোযোৱা নেকি কলৈকো?
যাওঁ বুলি ভাবিছিলো কিন্তু চাও-চাও মানে যাওঁ-যাওঁ বুলি ভাবিছো। কাজিৰঙালৈ যাওঁ নেকি।
কাজিৰঙালৈ কাজিৰঙা বিশেষ চাই বাৰু ভাল পাবা তুমি যদি যাই পোৱা নাই। কিন্তু তুমি তাতকৈ শ্বিলং যোৱা, শ্বিলং বেছি ভাল হ'ব। মই যাই পাইছো মানে বেছি-বেছি দূৰো নহয় গুৱাহাটীৰ পৰা। আৰু মানে কি কাজিৰঙাত মই তিনিবাৰ মান গ'লো ন' কাজিৰঙাত এতিয়াই এনেকুৱা হৈছে প্ৰথম যোৱাতে দুবাৰমান ময়ুৰ দেখিলো।
তাৰপিছত তুমি দেখিবা ম'হ দুটামান দেখিবা আৰু আমাৰ হাতী দেখিবা। বিষেশ একো বেলেগ নেদেখা-নেদেখা বাৰু। বাৰু কাজিৰঙা বেছি নহয় তোমাৰ- বাজেট মিলাই যদি তুমি শ্বিলং যোৱা।
হয়-হয়। শ্বিলঙৰ আপোনাৰ কি বুলি কয় ট্ৰিপটো কেনে গ'ল পিছে?
মানে শ্বিলঙত মই এই দুবাৰ গ'লো, দুবাৰটো মানে কেনেকুৱা তুমি ধৰি লোৱা উমঁ। মই তোমাৰ ঘৰৰ পৰাই তোমাৰমটোত মানে তুমি কিমান মান খৰচ যাব সেইটো প্ৰথম কৈ দিয়া। মানে তুমি ধৰি লোৱা তোমাৰ ঘৰৰ পৰাই তোমাৰ টেইনষ্টেচন কে গুৱাহাটী আহিবলৈ হ'লে তোমাৰ ট্ৰেইন ষ্টেচনক গ'লে ভাড়া কিমান মান লয় এনেই তোমাৰ অনুমানটো?
আমাৰ এইয়াৰ পৰা ট্ৰেইন ষ্টেশচনত পঁচিছ টকা ল'ব।
পঁচিশ টকা। ট্ৰেইন ষ্টেশচনত পঁচিশ টকা ট্ৰেইন ষ্টেশচনৰ পৰা গুৱাহাটীত গ'লে তোমাৰ ধৰি লোৱা কিবাকে চল্লিশ টকা। চল্লিশ টকা নলয় এ' চল্লিশ টকাই ধৰিলো।
হয়।
তাৰ পিছত চল্লিশে-পঁচিশে তোমাৰ ধৰি লোৱা কিমান হ'ল পয়ষষ্ঠি টকা হ'ল। আ তুমি দিল্লীৰ ওপৰত অ দিল্লীৰ কিবা আহে আছে মোৰ মুৰত তুমি গুৱাহাটীৰ পৰা তুমি শ্বিলংঙলৈ যাবলৈ হ'লে তুমি আহা এ গুৱাহাটীৰ পৰাই এতিয়া মই তোমাৰ তোমাৰ ঘৰৰ পৰাই গুৱাহাটীক লৈকে ন' এই তুমি তুমি ধৰি লোৱা আৰু তোমাৰ পয়ষষ্ঠি টকা গ'ল। পয়ষষ্ঠি সেইটো কাৰণে তাৰপিছত তুমি গুৱাহাটীৰ পৰা যদি তুমি এ' চাফাৰিং টেক্সি লোৱা মানে অ টেক্সি লোৱা চাফাৰিং টেক্সিখনত যদি তুমি যোৱা তোমাৰ নাই বুলি তোমাৰ চাৰেতিনশ মানত, তুমি চাৰি তিনশ চাৰি ভিতৰত যাব পাৰিবি চাৰিশ ধৰিলো আৰু। যে তোমাক শ্বিলং লৈ যাব। চাৰিশত ধৰিলে তোমাৰ কিমান হ'ল পইচা? এইভাগে এইটো কি বুলি কয় কিমান পইচা? চাৰিশ চাৰিশ চাৰেি চাৰিশ চাৰিশ পঁয়ষষ্ঠি টকা হ'ল৷
হয় হয়
আহ তাৰপিছত তুমি তাৰ পৰা যদি উমঁ। এইটো কি বুলি কয় তাৰপৰাই তুমি তাত তুমি দুদিন ধৰি লোৱা তুমি এদিনে থাকিলা।
হয়।
এৰি থাকিলে তুমি চাৰিশ, চাৰে চাৰিশ তুমি এটা মানে কি হোষ্টেললেও তোমাৰ নাই বোলো খৰচ হোষ্টেলত তুমি চাৰে আঠশ নশৰ ভিতৰত তুমি এ' আঠশ নহয় বা যদি তুমি চাৰি ঘৰৰ-ঘৰৰ মানুহ সেতি যোৱা কিন্তু হোষ্টেল ঠিক নহ'ব তুমি লজ-লজ ত যোৱা লজত তুমি অ লজ লজত যোৱা লজত তুমি বাৰ বাৰ নহয় কিবা হব৷ বাৰশ পোন্ধৰ চৰ ভিতৰত তুমি এদিনৰ এ এদিনৰ খৰচ তাত বঢ়িয়া আৰু লজত তুমি তাৰমানে কি খোৱা লোৱাও পাবা মানে টাইমত পাবা আৰু৷ টাইমত যদি দেৰিকে যোৱা তুমি য এতিয়া নিজৰ পইচা ভৰি খাব লাগিব আৰু৷ তাৰপিছত যদি মানে কেনেকুৱা তমাৰ তোমাৰ চোৱা তুমি শ্বিলংটো তুমি ট্ৰিপটোত গলা তোমাৰ তাতে বাৰশ পোন্ধৰশই ধৰিলো পোন্ধৰ শ গল৷ পোন্ধৰ ঊনৈশ শ চাৰে ঊনৈশ শ ত তুমি যাই পালা আৰু ইভাগে আহো তে তুমি এদিন থাকিব নে এদিন থাক আৰু এ টি এমত যাবা নে তুমি এনে দুদিন মান মানে বস্তুটো এদিনতে চাই আহিম বুলি ভাবিচা নে ভালদৰে এবসৰ্ভ কৰিম বুলি ভাবিচা মানে ভালদৰে চাম বুলি ভাবিচা?
সটোৱে ভাল হ'ব কাৰণ আমি ধৰি লওক আমি এনেইতো যাবৰ নাই আমি গৰম বন্ধত
তাৰ পৰা তুমি দাৰজি উম মে দা শ্বিলঙৰে ভাল ভাল জাগা আছে এইবোৰ চোৱা আৰু৷ তাৰনে দাৰ্জিলিং বা আমাৰ কিবা কিবি এনেকুৱা আছে ন৷ সেইবোৰ চোৱা বা আমাৰ এটা ৱাটাৰ ফল আছে কিবা নাম আছিল ৱাটাৰ ফলটো পাৰহি গলো তাত যোৱা৷ সেইটো মানে তাতে তুমি যদি গাইড লোৱা ভাল হয় গাইড মানে গাইডটো ল'লে আৰু পইচা বহুত যায় ন৷
হয়-হয়-হয়
উম তাৰপিছত যদি তুমি এইবাকে কি মানে তোমাৰ চাওতে আৰু তোমাৰ তুমি দুদিন থাকিলে তোমাৰ তিনি হাজাৰ ৰুম ভাড়া গ'ল তাৰ পিছত আৰু আহোতে চাৰে চাৰিশ নশ৷ তোমাৰ চাৰি হাজাৰ প পাঁচ হাজাৰ টকা তোমাৰ হাতত ত থাকিলে আৰু তুমি এজনৰ এ এজন মানে তুমি ৰুমঘৰ এজনে তুমি এইজন মানে তুমি যদি চাৰ পাঁচ হাজাৰ টকা থাকে তুমি বিন্দাজ আহি পা ঘৰ আহি পাব৷ পাবা আৰু খাই লৈ উঠি তাত৷ ঠিক আৰু এইদৰে তোমাৰ তাত, তাত ফুৰিলে অলপ পইচা বেছি গ'ল হয়-হয়-হয় কোৱা৷
তুমি শ্বিলঙৰ ট্ৰিপটো আমাৰ কাৰণে ভাল হ'ব কাৰণ আমি ধৰি লোৱা আমি এবাৰ যাম৷ বছৰ ৰ মূৰত এবাৰেই যাাৱা শ্বিলঙলৈ গ'লেও ম দুই তিনিদিন থাকি আমি ভালকে চাই আহিলে হল বস্তুটো আমি চাব লাগিব না৷ আমি এবাৰ যাম বছৰৰ মূৰত৷
এনেই তুমি এতিয়া তুমি অ কোৱা-কোৱা৷
তুমি এদিন যাই কিনে এদিনতে ঘূৰি আহিব নোৱাৰা নহয় আমাৰ নিচিনা মানুহে কথাটো কৈছো৷
মানে আৰু কেনেকুৱা তোমাৰ ধৰি লোৱা তুমি কাজিৰঙাৰে কথা ক'লা ন৷ কাজিৰঙা যাম বুলি ভাবি আছা যেতি তে মই কাজিৰঙাত যাই পাইিছো ন মই কাজিৰঙাৰ কথাটো কওঁ বাৰো তুমি যদি কাজিৰঙালৈ যোৱা তোমাৰ আমাৰ কি বুলি কয় তুমি প্ৰথম যদি ইয়ালৈ কাজিৰঙাৰ কি আছিল কাজিৰঙা তুমি কাজিৰঙালৈ গ'লা কাজিৰঙা তাত তুমি অ তুমি তাত যদি এ থাকিম বুলি যোৱা ন। থাকিম বুলি জ'লে তাত ঘৰ প। তোমাৰ এইটো কি বুলি কয় কিবা এটা তুমি ঘৰৰ লজ আছে আৰু তাত। লজটোত থাকিলা তোমাৰ তুমি থাকিলা তাত থাকিলা তাত তোমাৰ খোৱা লোৱাৰ পৰা আদি কৰি চব পাবা আৰু তুমি৷ ঠিক সেইদৰে তোমাৰ তাত চা চাব লগা মই তিনিবাৰ গলো তিনিবাৰৰ এ ময়ুৰ না কি দেখি৷ মানে অহ এখেঙীয়া গড় বিশেষ এতিয়া আজিকালি ভালদৰে দেখাই নাপায় মানে পাবা তুমি৷ তুমি পাব পাৰা এইটো চিজনত পাবা পাৰা মানে এইটো টাইমত গলে যি আৰু ঠাণ্ডা টাইমত মানে ঘৰৰতটো ইমান দেখা পোৱা নাযায় আৰু ক'তব যায় মানে। এইতিয়াো মই নাজানো দিয়া চকত যায়।
হয়-হয় আমি আমাৰ কাজিৰঙালৈ সেই আাগৰটো যে আমাৰ অসমৰ গৌৰৱ এটা। আমাৰ অসমতে পোৱা যায় বুলি এইটো বাহিৰৰ মানুহও জানে আমাৰ অসমৰ মানুহেও জানে। সেইখিনি ভালকে তাৰেপৰত তুমি কি কবা বুলি ভাবিছা।
এইটো ঠিক কলা তুমি যে এখেঙীয়া গডৰ় আমাৰ অ অসমৰ বি মানে কি অসমতে পোৱা যায় বা আমাৰ মানে বিশ্বত যি কাজিৰঙা আমাৰ অসমক জিলিকাত উম মানে এইশিঙীয়া গৰুৰো আমি হাত থকাৰ দৰে দেখা পা কাৰণ। এশিঙীয়া গৰ গডৰে আমাৰ এশিঙীয়া গড় বুলি ক'লে অসমতে।
হয়-হয়।
পোৱা যায় বুলি সকলোৱে জানে বা আমি অসমৰ নামটো দেশত আৰু জিলিকা ৰ তুলিছে। আহ তুমি - তুমি ধৰি লোৱা তোমাৰ এনে তুমি তুমি যে কাজিৰঙালৈ যাম বুলি ভাবিছা তুমি তাত। থ থকাকৈ যাবা নে এনেই যাবা চাবা বা তোমাৰ ক'বাৰ ৰিলেটিভ আছে যদি তুমি তাত তাত। থাকিম বুলি ভাবিছা।
হয়, হয় ৰেলেবিত আমি মই এতিয়া গ'লে মই ৰিলেবিত কি বুলি কয়। এদিনলৈকে যাব নোৱাৰো নহয় থাকিব লাগিব দুই তিনিদিন থাকিব লাগিব। আৰু চাব লাগিব চব বস্তু চাব লাগিব।
হয়, হয় এই বাদদেউ চোৱাটো ভাল কাৰণ মানে কি আমাৰ। তুমি প্ৰথম শ্বিলঙত যোৱাৰ আগতে মোৰ মতে তুমি অসমখন চোৱা ভালদৰে কাৰণ। গুৱাহাটীখনত গ'লেতো গুৱাহাটীত চাব লগা কেৱল কাজিৰঙাই নাই ন।
বহুত বস্তু আছে গৈ গুৱাহাটীত এনেকুৱা বস্তু বহুত। হয়, হয় তুমি গুৱাহাটীত বহুত বস্তু আছে ঠিক কথা কৈছা তুমি। গুৱাহাটীত বহুত বস্তু আছে আমি নে নেদেখা নেদেখা বস্তু বহুত চাব।
হয়, হয় মানে কেনেকুৱা জানোনে তুমি গুৱাহাটীখন একজক কৰিব হলে তোমাৰ। মানে চাবলৈ হ'লে আৰু তোমাৰ এদিন সময় তোমাৰ এদিন মানে এ মাহতো তুমি গুৱাহাটীখন চাই কৰিব নোৱাৰিবা। ইমান বস্তু আছে মানে আমাৰ গুৱাহাটীত সেইদৰে আৰু। তুমি গুৱাহাটীখন চাম বুলি ওলাইছা অ' যদি যাম বুলি ভাবিছা এতিয়া শ্বিলংটো এইবাৰ যাব নালাগে নেকি। তুমি যাই চাবা আৰু শ্বিলঙত যায়ো ভাল লাগে।
হয়, হয়। হয়, তুমি ঠিকে কৈছা মই। মই তুমি ঠিকে কৈছা যিখিনি কথা কৈছা গুৱাহাটীত আমি যেনেকুৱা বহুত বস্তু চাবলৈ আছে ধৰি লোৱা। আমাৰ আমাৰ চিৰাখানা আছে বহুত কিবা বিভিন্ন ধৰণৰ বস্তু। বস্তু আছে গুৱাহাটীত আম চাব লগা আমি গুৱাহাটী। গেলেও আমি ইমান বস্তু দেখা চাবলৈ নাযাও দুই এদিনৰ কাৰণে যাওঁ এদিন ঘূৰি আহো আমি যাই কিনে গুৱাহাটীৰ পৰা। তুমি তাৰে ওপৰত কি অ ' কেনেকুৱা ধৰণৰ তাৰে ওপৰত কি ক'ব বিচৰা মানে।
মানে কেনেকুৱা মই ভাবো মানে আমি যে ফুৰিবলৈ যাওঁ আৰু ফুৰিবলৈ মানে তুমি গুৱাহাটী। চাব লাগে আৰু মানে ফুৰিবলৈ গ'লে আমি কেৱল ফুৰিবলৈ। যোৱাৰ ফলত আমাৰ বেলেগ একো লাভ -লাভ মানে বহুত কথা জানিব পাৰো বা আমি। এইখিনি ঠাইৰ কথা ভালদৰে। ভালদৰে জানো বা দুইদিন তিনিদিন থকা হিচাপত গ'লে মানুহখিনিৰ। আচাৰ ব্যৱহাৰ জানিব পাৰো বা আমাৰ মানে ফুৰিব গ'লে এনেকুৱা এটা বস্তু মানে আমাৰ। এই। মানে মনটোও বহুত ভাল লাগে বা আমাক কেতিয়াবা আমি বহুত দুখত থাকো ন' তেতিয়াও আমি ফুৰিব যাব লাগে আৰু। মোৰ মতে মানে আমাৰ বহুত ভাল লগাগে বা কিবা এটা মানে মনৰ। মনতো শান্তি পাই বা আমাৰ মনতটো ঠাণ্ডা হৈ যায় আৰু।
হয় হয় হয়। তুমি যিখিনি ক'লা কথা। কথা খিনি শুনি ভাল লাগিল মোৰো আৰু তোমাৰ পৰা নাজানিব কথা বহুত জানিলো মই। ভাল লাগিল শুনি কিনে। আৰু আগন্তুক কথা পাতিম বুলি ভাবিলো ধন্যবাদ।